হেল্ল' অ কি কৰি আছো?
মই এই গেম খেলি আছো
খেলি আছো
অ কিবা এনেই
আহ তাৰ পৰা, মইয়ে হেৰি সেইটো কোগে মোবাইলটোতে এনে কিবা-কিবি চাই আছিলো।
অ, অ।
ভাল, ভাল চাহ খালি নে নাই?
চাহ নাই খোৱা, মা বসবাহ এতলৈ কৈছিলে আহি পাইছেহি হে
অ, অ, অ, অ, অ ওচৰৰে না খালো খালো ওচৰৰে নে কি বসবা?
নহয়, দূৰত
আহ এ মই কালি তো ফোন এটা কৰিম বুলি ভাবিছিলো মই এফালে কালি গলো থকাকে।
অ।
তাৰপা মইলো ঘৰত আহিয়ে কৰিম, সিহৰো তোতে লগাইছিলো কিন্তু ফোনটো নগলে নেকি সম্ভৱ।
নাই। সাধু মোলৈ নাই সোমোৱা নহয়।
অ, অ, তাৰ পৰা হেৰি নহয়, বাকী হেৰি এনেকে যে হেৰি কৰিম বুলি যে কৈছিলো আমি, এফালে যোৱা কথা যে পাতিম বুলি কৈছিলো কি ভাবিলি?
অ, অ, মই আমাৰ এই গাঁৱৰ মানুহ খিনিৰ লগত পাতিছিলো।
কি ক'লে?
যাম বুলিও কৈছে, বহুত খিনিও ওলাইছে।
হয়নে? তাকে মও, ' ম, মই সুধিলো -সুধিলো আমাৰ ফালেও যাম বুলি কৈছে বাৰু।
অ, অ, এ', তাৰপা কলৈ যাবি সুধিছিলি নেকি?
অহ, আমি যিটো, আমি যিটোয়ে ভাল দেখি, দেখিছিলো মানে চবেই মানে সেইটোকে, সেইফালকে যাম বুলি কৈছে।
বৰদুৱা। অ, যাব পাৰে মোৰতো আপত্তি নাই, মইও, হৈ বৰদোৱা চোৱাগে নাই নহয়। মই বাৰু শিৱসাগৰো চোৱা নাই।
ময়ও নাই চোৱা বাৰু তথাপিও দেচোন।
উম -উম বাকী তহঁত এবাৰ পুৰীতে যোৱা নাছিলি জানো?
উম, গৈছিলোঁ আৰু।
অহ, তেনেকে দল, ষ্টেটাছ দেখিছিলো।
অহ, - অহ, উম,
বাকী তেনেক মানে অলপ গলে
কি কৈছা?
তেনেকে, দূৰলৈ যাবলৈহে ভাল বোলো।
ঘূৰিবলে।
উম, -উম,
কিন্তু, আকৌ চববোৰ নাযায় নহয় দূৰলে গম পাও নে নাই?
দূৰলে গলে আৰু দূৰলে গলেতো দুই, এদিনৰ কাৰণে যাব নোৱাৰি যে গ'লেতো গোটেই সপ, -তাতো যায়।
অহ, ' সেইটোৱে -সেইটোৱে অহ, তাৰপা বাকী পাৰ্টি এটা খোৱাবি আগষ্টত হেৰি হব নহয়, স্কলাৰশ্বিপ পাবি নহয়?
কি হব?
কেলে হেৰিয়ৰ বি -টি -স্কলাৰশ্বিপ পাবি নহয় খোৱাবি আকৌ কিবা?
অ', আগষ্ট ৰব, কিছুমানৰ দেখোন স্কলাৰশ্বিপ পায়ো আজৰি।
কেলে বীদ, কিটো পোৱা নাই নহয়?
আমাৰ খবৰে নাই অ', এই বি- টি যে,
অহ, আগষ্টত আছে নহয় মিচয়ৰি ডেট।
অহ, গম নাপাওঁ নহয়।
চাবি আকৌ সেইখন চেকখন
অ চাব লাগ
ত নুশুন আকৌ ম অ শুন এইটো কথাৰ কাৰণেও মই ফোন কৰিছিলো তহঁতিতো ফাইভৰ বি টি পাইছিলি
পাইছিলো
অ তা পা তেতিয়া মানে তহঁত কি মানে আ আগতে কি জমা লৈ ছিলে কিনো
আমি বেংকত জমা দিছিলোগে অ
কেইদি সেই দে দে যোনদিনাখন যোনদিনাখন ডেট দিয়ে নে
অ সেই ডেটৰ ডেটত দিলেই হ'ল অহ তই কোনোবা দিনাখন বেছি দেৰি দি বেছি দেৰি কৰিলে কিন্তু নহব।
অহ অহ।
তাৰপিছত তোৰ সেইকেইদিনতে তোৰ মানে বেংকত সোমাই যায় আৰু বেছি দিন নালাগে বেংক তাত জমা দি থৈ অহাৰ পিছত!
অ তই ইয়া আমাৰ এইচ ডি এফ চি বেংক বুলি লিখা আছে।
অ তেতিয়াহ'লে জমাটো সেই এইচ ডি এফ চি বেংকলে দিবগে লাগিব?
আমাৰ তো লখিমপুৰতহে আছে ন সেইটো বেংক?
নহয় বিক কিয়তো আছে।
বিহপিয়াত আছে নি?
অ। আছে।
তাকে বিহপিয়াত আছে বুলি গম নাপাও ম লখিমপুৰত আছে বুলিহে!
নহয় নহয় বিহপিয়া টাউনতো আছে।
অ অ তাকে মই বোলো সেই তোকে সেইটো সোমাব বোলো তোক সুধিমচোন তহঁতি কেনেকে কৰিছিলি!
অ তেনেকুৱা সেই প্ৰচেছটো ইমান টান নহয় তই সেই এইচ ডি এফ চি বেংকত দি দেগে তাৰপিছত তই তাত জুনত বেংক একাউণ্ট জমা দিয় সেই বেংক একাউণ্টটোত সোমাই যাব মানে।
অ অ অ তাৰপৰা হেৰি নহয় তাত যিমানটো পইচা লিখা থাকে সিমানটোৱে সোমাব নে তাতকে কম সোমাব?
দুই টকা কমো সোমাব পাৰে বেছিও সোমাব পাৰে কিন্তু দুই এটকাতকে বেছি ডিফাৰেন্ঞ্চ নাহে।
মানে সেনা নানে আমাৰ ঘৰ অ মানে কি হল শুনিব আমাৰ ঘৰ ওচৰ খুৰী এজনী মানে এতিয়া নহয় মোক কোৱা দিন হ'ল হেৰি কৈছিলে মানে কৈছে তেহেঁতৰ হেনো দি মানে হেৰি দি মানে নি দিলেগেও নহয় চেকখন!
অ।
ছা নোসুমালে হেনো সিহঁতৰ।
তেনেকুৱা সাধাৰণতে নহয় বাও
অহ।
কিন্তু কাৰোবাৰ হৈছে যদি জানো পাই কি কথা!
তাকে সেইটো ভয়ো লাগিছে নহয়!
নহয় তেনেকুৱা সাধাৰণতে নহয় এ আমাৰ লগৰ এটা তেনেকুৱা হৈছিলে।
আহ।
তাৰপিছত সি আকৌ বেংকলে গ'ল তাক কিবা কিবি দুটামান কৰিবলে ক'লে ডকমেণ্টচ সমূহ খুজিলে সি দিলে
আহ।
তাৰপিছত তাৰ কাম হ'ল নহয়।
আহ।
সেই তেনেকুৱা এ ইমান অসুধা সুবিধা নহয় এইবোৰ সাধাৰণ প্ৰচেছ হে।
মই বা এবাৰ চেক জমা দি পাইছোঁ বাৰু তেনেকে।
আহ।
তাৰ পৰা হে সোমাব সোমালে সোমালে অ।
অ এই আৰু এই চৰকাৰী যোনবোৰ চেক সেইবোৰত সাধাৰণতে একো খেলি মেলি নহয়।
উম।
ধৰি লওক ব্যক্তিগত চেকবোৰ কিছুমান বাউঞ্চ হয় কিছুমান বেংকে একচেপ্ট নকৰে
উম উম।
কিন্তু চৰকাৰী চেকৰ লগত তেনেকুৱা নহয়।
অ অ সেইয়াটোয়ে তাকে বাকী হেৰি এইটো এতিয়া ঘৰতে আছা নে কি
অ ঘৰতে আছোঁ এক এক এইকণ সময়ত মানে গেম খেলো আৰু গেমকে খেলো এইকণ সময়
তাকে চকুতো যোৱাই ল দে খেলি খেলি
নাযায় ইমান সৰু পৰা অভ্যাস হৈ গ'ল
হোম তাকে সৰু পৰা ফোন লয়ে জন্ম হৈছিলি যে
উম
ত বাকী হেই ভন্টি ঠিকে আছে
আছে আছে তহঁতৰ
আছে আছে হেৰি নহয় পইচা তই কি কৰিবি বুলি ভাবিছ
পইচাটোৱে মই মোবাইল এটা কিনিম
উম একে মও একে
উম হে মোবাইলটো বেয়া হৈছেগে একেবাৰে কিমান বছৰ হ'ল আৱ একেটাকে চলাই চলাই
এ তহঁততকেচোন মোৰ আগতে কিনাচোন এইটো ফোন ত তইতো হেৰি হায় ছেকেণ্ডৰী দিয়াৰ পিছত কিনিছিলি আগত কিনিছিলি বাৱ
হায় ছেকেণ্ডিৰ পাছত
আগত কিনিছিলি হবলা অ তহঁততকে মোৰ বহুত আগত মোৰ ক্লাছ টেনতে লোৱা
ধণ্ডা নেকি
ফোন নাই পোৱা নহয় এতিয়ালৈকে
আহ অ তেনেকুৱা কথা
উম সেইটো কাৰণে হয়তো ফোন তায়ে লৈ অ কচোন কি ফোন ললে ভাল হ'ব বাৱ
ভাবিছ লম বুলি
এ বেছি বাজেটলে নাযাওঁগে পোন্ধৰ হাজাৰ ষোল্ল হাজাৰ সোতৰ হাজাৰ এনেকুৱা মানতে
অ আজিকালি পোন্ধৰ ষোল্ল হাজাৰ বৰ ভাল ফোন পাই যায় ইমানো হেৰি ফাইভ জি ফোন পাই যাবি পোন্ধৰ সেইয়াত তাৰপা তো ভাল। ভাল ব্ৰেণ্ড এটা। ভাল ব্ৰেণ্ড এটা লৈ ল'বি তইও চেমচাং, ভিভ', অপ্প' এনেকুৱা।
অ' অ'।
মই ইনফিনিক্স লম ভাবিছিলো নহয়, কিন্তু মোক বা এজনীয়ে ইনফিনিক্স লব হাক দিলে।
অ' ইনফিনিক্সটো, এই ইনফিনিক্সটো আচলতে গেম খেলা মবাইলহে নেকি।
তিনিটাৰ পিছতহে গম পাইছো সেইটো গেম খেলা মোবাইল বুলি।
অ সেইটো গেম খেলা মোবাইলহে মই জনাত।
উম। তাকে ভাল মানে ৰিয়েলমি লবলৈ মন নাই অ' মোৰ ৰিয়েলমিয়ে জ্বলা কলা দেখাই দিছে।
তই বৰ্তমান ৰিয়েলমি চলাই আছ নি।
অ'।
ৰিয়েলমি ফোন বোৰ মই শুনিছো পটককে গৰম হৈ যায়, হেং মাৰে।
অ' অ' সেইটো হয় বাৰু।
অ' মই মইও মানে ফোন চলাইছিলো নহয় আগতে।
অ'।
তেতিয়া ই এনে, এনে চাই থাকো মানে।
অঁ।
তেতিয়া মানে, মই মানে ইউটিউবে চিউটিউবে পাইছো আৰু এইবোৰ।
উম উম, এ মোৰ মানে এতিয়া লবলৈ মোৰ মানে হেৰি লম বুলিয়ে ভাবিছিলো অপ' এটা নহোবা। এনেকা চেমচাং। কিবা এটা এনেকে চাম বুলিয়ে ভাবিছিলো।
অ' মই সেই অপ'য়ে চলাই আছো বাৰু।
অ' মই কি ভাবিছো গম পাইচা এ পূজা টাইমলৈ অকমান হেৰিতটো হেৰি হয় যে পৰে মোবাইলবোৰ দামবোৰ অকমান কম হয় নহয় মই সিমান মানতহে লম ভাবিছো নেকি।
অ' পাৰ পূজাৰ টাইমতো অফাৰত পাই যাবি ফোন খিনি।
উম্ সেইটো কাৰণে মই তাকে ভাবিছো উম, উম, উম।
মই মোৰ লেপটপ টোওতো হেৰিয়াত কিনি পূজাত কিনাহে।
অ' তোৰ লেপটপ ললি নেকি?
অ' টো।
অ'।
এতিয়া, এতিয়া কিমান চলি আছে জানা নাই সেইটো। সেইটো এতিয়া নব্বৈ নে তিৰান্নব্বৈ চলি আছে। মই তেতিয়া সাতাৱন্নত কিনিছিলো।
উম।
এতিয়া যেনিবা সেয়া আৰু সেই লয়। লেপটপতে মানে গেম খেলো আৰু বেলেগ কাম নাই
অ অ অ তুমি লেপটপত গেম খেলিব গেম খেল মানে
খেলো
তাৰপৰা বাকী ধৰণৰ এনে লেপটপ অ মানে ধৰাচোন হ বাকী এতি লেপটপত মানে সেইটো প্ৰেজেটন এনে পি পিটি বনাব দিয়ে নাই?
দিয়ে এ সেইবোৰ থাকেই আৰু
উম
তোৰ ক কলেজত পঢ়া মাত তই কা পি পিটি প্ৰেজেণ্টেশচন ছেমিনাৰ এচাইনমেন্ট এইবোৰ লাগিবেই।
অ শুন আকৌ আমি যে এইবোৰ পোৱাই নাই গম পাও নাই এইবাৰ পামহে হেৰিৰ এইটো ইণ্টাৰ্ণশ্বিপত।
অ তহঁতে এতিয়ালৈকে নাই পোৱা নেকি?
উম হুম আজিলৈকে চেমিনাৰ অকল আমাৰ এই এম ডি দিম হোম চায়ন্সৰ এবাৰ চেমিনাৰ দি পাইছো তাৰ বাদে চেমিনাৰ ক'তোৱে দি পোৱা নাই।
অ আমাৰ আকৌ ফাৰ্ষ্ট চেমৰ পাই লৈছে আকৌ।
আমাৰ সেইবোৰ কাৰণে বেয়া কৰিছে গম পাওঁ নে নাই?
তহঁতে আকৌ নম্বৰ চি জি পি আই টো ভাল উঠে নহয়
উম আমাৰ যে মোৰ যে চি জি বি ৰ হে নু কবিয়া দুখেই লাগি যায় চি জি পিৰ কথা বিলাক
এ তথাপিও তহঁতৰ ভালেই হয় দে আমাৰ আকৌ একেবাৰে এটেনডেঞ্চতো কাটি দিয়ে অকমানতে ব্ৰেক লগাই দিয়ে।
আমাৰ এটেণ্ডেঞ্চত কাটে নহয় এতিয়া কিমানৰ এইবাৰ এটেডেঞ্চৰ জহত হেৰি হৈছেগে পৰীক্ষা।
আমাৰ তহঁতকে বেছি অত্যাচাৰ কৰে।
হু হু উম উম তাকে হেৰিয়ৰ আছে আছে তহতৰ আছে নহয়।
আছে অ
উম তাকে হ'ব তেতিয়া মই তোক পিছত হেৰি কৰিবি তই মোক খবৰ দিবি বাৰু দেই হেৰিয়ৰ কথা সেইটো যোৱা কথাটো
অ হ'ব হ'ব
ঠিক আছে হ'ব দে
অ অ